হেল্ল' নমস্
অ আজি আপোনাৰ দিনটো কেনে গ'ল হেল্ল' শুনা পাইছেনে অ মোৰো ঠিকে থাকে ঠিকে থাকে গৈছে আজিৰ দিনটোত কি কি কৰিলা তুমি?
সেই কৰা নাই এনে স্কুল গলো। স্কুলৰ পৰা মানে কলেজ গলো কলেজৰ পৰা আহিলো আহি কিনে অলপ ঘৰতে দহ বিশছ মিনিটমান অলপ আৰাম চাৰাম কৰি ভাত চাত খাই অলপ সময় বাহিৰলৈ ওলাই আহিলো, আপুনি? আপোনাৰ দি কি কৰিলে আজি?
ব আজি বাৰ কি মই মানে অলপ মোৰ টাইম টেবুল টো অলপ বেলেগ অ মই বেছি ৰাতি জাগোহে মই ৰাতি অলপ কাম কৰিছে বাৰু কাৰণ হয় ৰাতি অ হয় মানে ৰাতি কি হয় ৰাতি অলপ ক্সিয়েতিবিলিতি টো বেছি আহে হেল্ল' হেল্ল এতিয়া শুনা পাইছে ঐ এতিয়া শুনা পাইছে হেল্ল'